অ শুনিছো কি কৰি আছা?
উম মই ৰ'ল খাই আছো ৰ'ল ৰবৰষুণ আসি গ'ল এই নহয় ভেৰিটো বৰষুণ আহি গ'ল
আচ্ছা এই মুখৰ পৰা উলিয়াল লেও কথা পাত একো ভইচ বুজি পোৱা নাই
আহিছে এতিয়া আৱাজ আহিছে হেল্ল'
অ আহি আছে
কোন আহি গল চা না
নাই আমাৰ ইয়াত নাই আহা আমাৰ দিলে ভাল হে গৰমত নকবি আৰু অৱস্থা নাইছে ক'লা মলা হৈ গৈছে চুক গালত যি পিম্পল ওলাইছে তাতে এই ৰ'দতে মাছ মাছ মৰোগে জানা পথাৰত মানে পানী আছে ন আমাৰ
মাছ মাৰি কেনে বেছি থাকে
ন মাছতটো মাছছে এইটো তাৰপিছত দেখোন আমাৰ মানে পথাৰত এই পানী হৈছে পানী মানে আমাৰ পথাৰত মানে মাজতে অলপ মানে দেৰ ফুটকে খান্ধাই গৈছিলোঁ হা মাছ এৰিম বুলি মানে মাছ মানে কি ধান চান লগালে পানী নৰখে নাই সেইকাৰণে খান্ধালো ত মানে পুৰা আমি পিছত মে পুখুৰী বনাম এতিয়া বৰ্তমান মানে খেতি কাৰণে ৰাখিছো তাত মানে আহিলে না জংঘলী মাছ সোমাই গল জংঘলী মাছ মানে কিছুৰি এইবিলাক শ'ল মাছ কাৱৈ মাছ তাৰিছত
কাৱৈ কাৱৈ কোনটো পানীত কাৱৈ উন আমাৰ এইবিলাক কাৱৈও বছত উঠি যাব পাৰে ন
সেই এইবিলাক নোৱাৰাৰে কোনে কৈছে
আমাৰ পুখুৰীৰ ওচৰত যোনটো কাৱৈ আছে ন মোৰ ঘৰৰ এইখিনি যেন পুখুৰীত সেইগিলাক গছত উঠি যায় যে ন
কি কাৱৈটো কেনেকুৱা দেখিবলে
কলা একদম চকটকীয়া পিছল ধৰিব নোৱাৰো
আৰু হেৰি তাৰ সিহঁতৰ গাত কিবা লাইন ষ্টিপ টাইপৰ আছে নেকি
অ অ তেনেকুৱা আহে ইহঁতে যে সিহঁতক ধৰিব নোৱাৰ ৱাৰ আৰু জিন্দা থাকে ৰে এই পুখুৰীৰ পৰা উঠি আমাৰ ট্ৰাইছলৈকে আহি যায় ইহতে হিলি থাকে আগ নাচি নাচি আকৌ এইপিনে গুচি যায় পানী হলে
এই নহয় যোনটো যেন এ যোনটো যেন নৰ্ম মেল তোৰ কাটা থাকে যে সেইটো নে নে এটা থাকে অলপ
এই বেয়া কটা থাকে বেয়া কটা থাকে
অ এইটো ন নৰ্মেলটো আমাৰ মানে পথাৰত বোকাৰ মাজত সোমাই থাকে ন মানে লগৰ আহিলে হা তাক কৈছো বল পথাৰখন চাবি গল মই গম পোৱা না আছিল ইমান দিনা মাছ আছে বুলি পানীতো আগৰ পৰাই হৈ আছে
অ
চাওঁ না মানে গৰম দিছে না গৰমত মানে মাছ এটা উৎপাত কৰি আছে চাওঁগে এই ডাঙৰ ডাঙৰ শোল মছ কাৱৈ মাছ নহয় মানে আমলি পুৰৰ টোক এটা আছিলে তাৰপিছত সেইটো ভাঙিলো বৰশী পালো বৰশী খাই মানে সৰু সৰু পুঠি মাছ বিলাকে খাই দিয়ে খং উঠিলে লাষ্টত লগৰ তোক কৈছো সি কৈছে ৰ মোৰ বেটাৰী আছে বেটাৰী লৈ আহোগৈ বেটাৰী মানে কাৰেণ্ট দি মাছ মাৰে হি
কাৰেণ্ট দি কেনেকা মাৰে মাছ
দুটা ৰ'দত মানে সি মানে তাৰ ফিটিং কৰি বেটাৰীত মানে কাৰেণ্ট ধৰ কম বল ভল্টৰ কাৰেন্ট দি সি মানে মাছ থাকে ন মাজ এটা পাঁচ মিটাৰ ৰেদিয়েটৰ সি মানে কাৰেণ্ট দুইডাল তাৰ মানে দুফালে লগাই কাৰেণ্ট চুইচ দিলে মাছটো চত পতাই যায় কোনোবা এখন টো মৰি যায় মাছ আৰু কোনবাটো ধৰ চত বটাই ওপৰলৈ আহি যায়
কি কোৱা এনেকুৱাও থাকে নি
সি এইটো সি বনাইছে সি নিজে বনাইছে সেই নাই নাই ভালেই লাগে মাছতটো হেৰি নহয় নহয়
বিজলি লাগে ন ম চক লাগী যায় ন তাত
চখ লাগি যায় কাৰণে লাইট মানে ধৰ পেৰালাইছ যায় অলপৰ কাৰণে হি
এয়া বানপানী হৈছে সেইপিনে
বানপানী হোৱা নাই কিন্তু এতিয়া মানে ধৰ তাৰপিছত হেৰি কৰিলো মই আনিলো কেইটামান মাছ হাঁ খুব তাওত কাৱেই মাছ পালো ডাঙৰ এটা তাৰছত এ সন্ধিয়া টাইম লৈকে ৰখিলো আমি
ডাঙৰ কিমান কেজি চাইজৰ হব
এ তোৰ এহাত হব
এহাত মানে
কোবা হাত হাতৰ তলুৱাটো যিমান টো
উম
ই ডাঙৰ কাৱৈ মাছ মানে এই লগৰ আৰু এটাই কি কছে জাল আনিছে আমি মানে তিনিটাই চাইডে চাইডে সি কাৰেণ্ট মাছ বিচাৰি ফুৰিছো আৰু এ এটাই মানে তিনিখন ফাঁচি জাল পাতিছিলে তাৰপিছত সেই ফাঁচি জালত ফাঁচি ফাঁচিজাল
আশি খাৰু কি খাৰু
এডাল জাল মানে কেনেকোৱা জান এডাল জালত মানে তোৰ এনেকে লম্বা কে পাতি দিব লাগে মাত ৰাতিপা মানে ওপৰকে উপঙি থাকে ঠিক আছে
উম
অ সেইটোত মানে মাছ গলে মানে তাত ফচি যায় জালটোত লাগি তেনেকে পাতি থোৱা থাকে মানে সেটো পা পাতি থোৱাই থাকে অ অ সেইটো পাতি লোৱা থাকে তাত গৈ চালে এটা কাৱৈ মাছ ভালে তাৰ পিছত বাকী আমি শ'ল মাছ কেইটামান ধৰিলো তাৰপিছত সন্ধিয়া তাৰপিছত নাই তাৰিছত এটিয়েম হোৱা পিছত সি চাই দিম মানে কৈছে মটৰ লৈ আহি পানীটো সিচি দিম তাৰ পিছত মাছ ধৰিম মানে সেই মাছ
এতিয়াতো বুকাত মাছ ধৰিবলৈ মজা লাগিব
বহুত মাছ মানে সেইদিনাখন ৰ ৰ'দতে কিমান ৰ'দ মাছ কেইটা দেখি মানে মই ৰখিব নোৱাৰিলো আৰু গুচি গলো এই ৰ'দতে বহিলো চাতি তাতি লৈ বহিলো পোৱা মাছ মাৰিলো নাপালো মানে মাছ এটাও
তহতে দিন ভাল ভাই পথাৰ আমাৰ ইয়াত পথাৰ চথাৰ নাই
অ আহিবি এদিন আহিবি এদিন বৰশি সৰখি বাম আমি ইয়াতে পুখুৰী আছে
বৰশী মাৰিব পাৰি ন সেইপিনে বৰশী সৰসী মাৰিব পাৰি ন পথাৰত বহি
অ পথাৰত খাই এতিয়া মানে তই ধৰ অ এইকেইদিনতে পুখুৰী এই পথাৰতো সিঁচিম সেইদিনাখন ফোন কৰিম তই যদি পাৰ আহি যাবি
অ মোক ফন কৰিবি মই আহিম
অ বাই এতিয়াওতো বাইকো আছে ন টেনচন নাই আ যাব পাৰ তই নতুন বাইক ত কত ঘৰত সোমায় থাক
তোৰ ইয়াৰ পৰা ঠেলামাৰা কিমান কিলোমিটাৰ?
ইয়াৰ পৰা তোৰ ঘৰৰ পৰা আমাৰ ইয়ালে আহিলে থাৰ্টি ফ'ৰ বা থাৰ্টি ফাইভ পৰিব।
থার্টি ফাইভ কিলোমিটাৰ ইয়াৰ পৰা ন?
আপ-ডাউন হৈ যাব।
সে মই পঞ্চাছ মাইলজে দিয়ে পাগলা।
অ তেনেহলে এক শ টকাৰ তেল ভৰালে হৈ যাব
উ একশ দেৰশ টকা দুশ টকা ভৰাই ললে হৈ যায় আৰু
অ থাকি যায় বাৰ অ স্কুটি লৈয়ে তোৰ এ এশ দেৰশ টকাৰ তেল লাগে মানে এদিন ট্ৰাই কৰিলো ট্টাই কৰিলো হা মানে স্কুটি আমাৰ এই ভাইটিৰ স্কুটি ৰাজা তাৰ মানে স্কুটিখন খালী আছিল তাৰ পিছত মই মাহাটলীৰ পৰা আহিলো এশ টকা তেল ভৰাই এশ টকাৰ তেল ভৰাই ঘৰ আহি পালো পিছত এইটো যোৱাৰ সময়ত কি হ'ল মেডিকেল নহয় মেডিকেল নহয় হা মেডিকেল নামাওতে এই ঠেলা মাৰা আগত মানে তেল ডিফু এটা আছে সেই কনতে ষ্টাৰ্ট বন্ধ হৈ গ'ল উ
আচ্ছা তাৰপিছত তাৰ পৰা তেল ডিফু ওচৰত আছিলে নাই
ওচৰতে আছিলে মানে মই ভাবিছো ব ভাল জেগাতে বন্ধ হল আ আকৌ আগত কৈ আকৌ পঞ্চাশ টকা এটা ভৰালো নেকি তাৰপিছত এ মহাটলী পাই গলোহি মানে দেৰশ টকাৰ তেল লাগে চাল লো মানে কিমান টকা তেল লাগে
আপ ডাউন দেৰ শ টকা লাগি যায় উম
আপ ডাউন দেৰ শ টকা লাগি যায় স্কুটীখন তাৰ পুৰণা এখন না একটিভা নে কি একটিভা একটিভা স্কুটী কয় অ সেইখন সেইখন স্কুটিনো কতনো ইমান মাইলেজ দিয়ে
উম নিদিয়ে বাৰু এনেকে
তেলও বহুত খাই মানে
আৰু গাঁৱত গৰম আছে নে?
আ গৰম বহুত গৰম, ভিতৰত থাকিব নোৱাৰি ইয়াত।
এ এই ফেক্টৰীও বনাই দিছে ন? ইমান ফেক্টৰী চেক্টৰী বনায়।
ফেক্টৰী বনাইছে আৰু কিবা হেৰি এই কিবা তেল তেলৰ হেৰি বনাইছে কিবা পেট্ৰলটো যে বন্ধ হোৱাৰ কাৰণে কিবা কি এটা বনাই ইথেনল নেকি?
অ, ইফেনৰ ইফেনৰ তেলত কিমান মিক্স হৈ আছে।
সিহঁতে মানে মানে ইথেনল কোম্পানীয়ে কি ক্লেইম কৰি থৈছে কোনো মানে প্ৰদূষণ নহয় ঠিক আছে। কিন্ত লাষ্টত মানে ভিডিঅ' ক্ৰীয়েটৰ গৈ যেতিয়া চেক কৰিল, তাৰ ওচৰ পাজৰ যিমান মানে জংঘল আছে ন চব মৰি গল।
ভাই কি ধুনীয়া বৰষুণ দিছে ন মই বাহিৰত বাইকত একদম বিন্দাছ শুই, বহি আছো। আমি হাল্কা হাল্কা চিটকা পৰি আছে কি মজা শান্তি লাগিছে দুইদিনৰ ৰ'দৰ পৰা। কি কৰি
ওবি এনেকোৱা বৰষুণ। দিব লাগে, ডিঙি দিব লাগে। নাই ভাত-চাত নাখাওঁ।
কিয়?
এ তোৰ উ ক্লাবত মিটিং আছিলে আমাৰ। ইয়াত মহিলা তাতে কিবা কিবি আছিলে, সেইবোৰে খালো। পেট ভৰি গল। ৰোল খালো, ঢকলা খালো, তাৰ পিছত এই কি এটা আছিল চপ থাকে এটা বেলেগ কি চ
অ, তহঁতৰ ঘৰৰ ওচৰৰ এইটো কথা কৈছ?
অ ঘৰ ওচৰ আছিলে তাৰ পৰা বনাইছিলো ন ত তাতে সেইকাৰণে খালো।
আহ ঠিকেই আছে তেনেহ'লে।
আ ৰূপ। এই শুননা শুননা তহতৰ গাঁঙৰ পিনে বানপানী হয় নহয়।
বানপানী মানে আমাৰ ঘৰ নাপায় আমাৰ ঘৰৰ মানে এইোন মানুহে আমাৰ যিখিনি জেগাত আছিলে সেইখিনি। কিন্তু মানে আমাৰ নদী বেলচি যিখন মানে আমাৰ ইয়াপা ধৰ মেইন ৰাস্তা বা ৰ'দটো আছে না।
উম।
হেল্ল'
হা হা?
মানে আমাৰ ঘৰৰ পৰা মানে অকন কেঁচা ৰাস্তা গৈছে হা। তাৰ পৰা মানে সৰুকে পকা ৰাস্তা এটা গৈছে। সেই পকা ৰাস্তাটো গৈ পেলাই মেইন ৰাস্তা পোৱা যায়, বুজি পালি?
চাইনাইটো ডেম খুলি দিলে জান'?
চাইনাই ডেম খুলিলে কাৰণে পানী বাঢ়িছে। আমাৰ মানে কি হয় বেলচি নদীত পানী বাঢ়িলে একে ৰাস্তা ওপৰ পায়হি।
ৰাস্তালৈকে পাই যায়।
অ, ৰাস্তা মানে মেইন ৰাস্তা নহয়। মানে আমাৰ ইয়াত আৰু এটা কেঁচা ৰাস্তা আছে না।
উম, উম।
কি আমাৰ আমাৰ ঘৰৰ পৰা যাবলে তিনটা আছে। এটা কেঁচা ৰাস্তা তাৰ পিছত সৰুকে পকা ৰাস্তা, তাৰপিছত মেইন ৰাস্তা। হেল্ল' হেল্ল'